হেল্ল এ শুনাচোন কথাত-কথাত। আছে। মানে তোমাৰ সেই পি আৰচি বনাব হা, তাৰে মানে অলপ প্ৰচেছটো কৈ দিয়াচোন?
যেতিয়া আছে
অ', কেনেকে কি কৰিব লাগিব প্ৰথমে?
মানে তোমাৰ প্ৰচছটো মানে তাতে তোমাৰ ডকুমেন্ট লাগিব ন তোমাৰ প্ৰথমতে আধাৰ কাৰ্ড লাগিব তোমাক। পেন কাৰ্ড-পেন কাৰ্ড নেলাগে, আধাৰ কাৰ্ড লাগি, বাডচাটিফিকেট লাগিব, বাডচাটিফিকেট তোমাৰ টেনৰ যে, এডমিট কাৰ্ড তাৰপিছত তোমাক, অ'। তাৰপিছত তোমাৰ-তোমাৰ দেউতাৰ ভটৰ আইডি লাগিব। আৰু তোমালোকৰ মাটিৰ খাজানা, আৰু। তাৰপিছত মাটিৰ-মাটিৰ খাজানা লাগিব।
মানে মই সুধছিলোঁ মানে তোমাৰ যদি ভাড়াত থাকোঁ সেইখন নহ'লেও হয় বোলে, অকল তোমাৰ মনে গাঁওবুঢ়া লিখা খন হলে হয়।
আ, কৌত সুধিছিলা তুমি?
এই পি এ চি বনোৱা তাতে, আজিকালি মানে চিষ্টেমত সেইটো আহি গৈছে বোলে, যোনে ভাৰত থাকে তাৰ কাৰণে অকল গাঁও বুঢ়াৰ এইখন দিলে হয়।
আহিছে
অ', সেইটো সিয়ে মোক কৈছে অকল গাওঁ বুঢ়া সেইখন দিলেই হ'ব বুলি।
মই নাজানোঁ এইটো হা, চাগে নতুন নিয়ম হ'ব পাৰে। পি আৰ চি আমি কিজানা, পি আৰ চি মানে পাৰমানণ্ট ৰেছিডেন্ চাটিফীকেড হা, তাতে তুমি, যিটো জাগাত তুমি পাৰমানেন্ত আছা ন? যিতো তুমি পি আৰ চি চাৰ্টিফিকেট বনালা, এই ভাৰত থাকিলে কেনে কৈ পি আৰ চি চাৰ্টিফিকেট বনাবা হেতুৱে বুজি পোৱা নাই। মানুহ ত ভাৰততো পাৰমানেণ্ট নথাকে টেম্পৰেৰী হে থাকে এইবিলাক
মইও গম নাপাওঁ, হীয়ে মোক কৈছে।
নাই পি আৰ চি মান কি, পাৰমানেণ্ট দিছে চাৰ্টিফিকেট। তোমাৰ নিজৰ মাটি হব লাগিব, সেই মাটি সেই মাটিখিনি তুমি পাৰমানেনট তোমাৰ ককা, দেউতা, সেই মাটিখিনি দিজ দুচত থাকিব লাগিব তাৰ পিছত, পি আৰ চি মানে মই কৈছো শুনা। পি আৰ চি যিটো বস্তুটো হ'ল ন প আৰ চি তোমাৰ যদি অসমত যদি তুমি বিশ বছ তোমাৰ মা দেউতা থকা নাই তুমি পি আৰ চি বনাবৈ নোৱাৰা। বুজি পালা? অ'। মানে তোমাৰ বিছ বছৰ থাকিব লাগিব তুমি অসমত। তেতিয়াহে তুমি পাৰিবা। মানে এতিয়া থকাৰ প্ৰুফ কেনেকৈ দিব পাৰা যেনেকা ফটৌ লিষ্ট থাকে। এন আৰ চি ড্ৰাফ্ট থাকে।
আচ্ছা, এন আৰ চি এন আৰ চি ড্ৰাফ্ট খন মানে এই আমি যে কলেজত দিছিলোঁ ন সেইখন?
উম, তোমালোকৰ ভোট কত দিয়া তাতে?
আমাৰ ইয়াতে ডিয় এ যেন পাওঁ তোমাৰ, এই এইটো কি বুলি ক মুগা ফাৰ্মত।
অ', আচ্ছা, আচ্ছা। আৰু ৰেচন কাৰ্ডত টো তোমাৰ ইয়াৰে-ইয়াৰে এড্ৰেছ দিয়া আছে?
অ', তোমাৰ এইখন যে ফটৰ লিষ্ট সখন কি কেতিয়া লাগে?
এ এক বছৰ মানে আৰু
লাষ্ট বছৰৰ ভোটাৰ লিষ্ট খন লাগে?
উম, মানে যিখন লাষ্ট দিছা আৰু ভট।
অ'।
যিখন লষ্ট তুমি দিছা যিখন অ', মা দেউতাৰ লগে আৰু। তাৰ পিছত ফাদাৰৰ ভোটাৰ আই ডি কাৰ্ড লাগে কাৰ্ড লাগে। সিখিনিয়ে লাগে, কিন্তু তুমি ভাৰা ঘৰত আছা অ', ভাৰত তোমাৰ ডকুমেণ্টছ চব ইয়াতে আছে ন? উম। উম। পাৰিবা চাগে বাত ভৰা ঘৰত আছা ন? আৰু বিছ বছৰ
বিছ বছৰ
বিচ বছৰ ওপৰত হ'ল চাগে?
হল ন?
অ', ইয়াতে তোমাৰ মানে নাইন নাইনটিন ছিক্সটি ফাইভৰ ভোটৰ লিষ্টৰ তালিকাও লাগে নেকি।
নাইনটিন ছিক্সটি ওৱানত নিগেছি দেখা হৈছে নিগেছি
মানে ভোটৰ লিষ্টৰ যিখন।
আছে জানো তোমাৰ।
নাই।
বাত মই যিখিনি তোমাক ডকুমেণ্ট দিছো যে, মানে এখন ফটো এখন তোমাক দিছিলোঁ। আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, ফাদাৰ- ফাদাৰ ভোটাৰ আইডি। ভোটৰ লিষ্ট, ফটো, এইখিনি ডকুমেণ্ট হ'লে হৈ যায় তোমাৰ। পাই, মোৰ হৈ গৈছে মই এইখিনি ডক'মেণ্টচ দি মই বনাইচো।
তুমি ক'ত গাঁৱত বনাইছা ন।
উম, মোৰ মানে বহুত । মানে ইয়াতো মই গৈছিলো হা, মানে ছিক্স তোমাৰ অ', চব এখোত চেখুত আৰু কৈছোঁ আৰু। ত', মই চব খাই দিলো হা, তেওঁ মানে ই এপ্লাই কৰোঁতে আৰু হা, অ', যদি কয় আৰু অ', যদি কয় আৰু চাৰি হাজাৰ টকা এটা তাক দিবা গৈ। ভাবিছে হা, তাৰপিছৰ মানে একদম জল্দি-জল্দি কৰাই দিব আৰু মানে-মানে তাৰ মানুহ চানুহ আছে আৰু এইবিলাক। উঠে আৰু। মই কৈছোঁ, তুমি নালাগে দিয়া ইমান মানে ইমান পইচা নোৱাৰো, তাৰ পিছত মই গাঁৱত গ'লো হা। গাঁৱত যায় কিনে তাৰে চি এচ চি চেন্টাৰ থাকে ন, চি এছ চি চেন্টাৰ থাকে চি এছ চি। অ', আৰু এইবিলাক যে কি আছে কলেজ অ', চি এছ চি চেনটাৰৰ পৰা কৰবা হা, নকৰবা, তাতে নাজানে। মানে চি এছ চি চেণ্টাৰৰ পৰা মানে ডেইলী কৰি মানে মানুহ চানুহ ন গভৰ্মেটৰ, গভৰ্মেটটো ঠিক হৈছে ন, আপোনালোকে তাতে কৰবা লাগে। আপুনি কিন্তু চিনি নাপাব, মই তোমাক এড্ৰেছ দি দিম এড্ৰেছটোত যাবা আৰু। অ', এই তোমাৰ ছিক্স মাইলতে আছে দিয়া।
আচ্ছা- আচ্ছা।
অ', মানে মই তাতে
এইখিনিতে এখন আছে নেকি, চিটি কলেজৰ ওচৰত।
অ', এখন আছে তাতে-তাতে আছে, ফ্ৰণ্টত আছে। অকমান ভিতৰ সোমাই যায়, তাতে কৰিম।
অ', অ', ভিতৰত সোমাই যায় অ'।
হয়, অকমান ভিতৰত সোমাই যায় কি বুলি কয় শুনক, মই যেতিয়া গাঁৱত গ'লো আৰু গাঁৱত যায় কেনে তাতে তোমাৰ আ দুশ টকা এটা দিছে, দুশ টকা দিছে। নে এপলাই কৰি দিছে আৰু দুশ টকাত অকল, খালি মোৰ এতিয়া আধাৰ কাৰ্ডৰ এড্ৰেছ টো ইয়াৰে আছিল, আধাৰ কাৰ্ড আধাৰ কাৰ্ডৰ এড্ৰেছ মোৰ গুৱাহাটীত আছিল। আৰু মোৰ ফটো আৰু বাকীতো মোৰ গাঁ মাটিৰ খাজানা চাজনা চব-চব গাঁৱৰে আছিল ন এইবিলাক বস্তু। চব বস্তু গাঁৱৰে আছিল, চ আধাৰ কাৰ্ডৰ এড্ৰেছ গাঁৱৰ কৰি ললোঁ মই প্ৰথমতে। গাঁৱৰ এড্ৰেছ আধা কাৰ্ডৰ এড্ৰেছ টো গাঁৱৰ কৰি ললোঁ। কৰি কেনে তোমাৰ তাতে এপ্লাই কৰিলোঁ, এপলাই কৰা পিছত মুক বিশ্বাস কৰা তাৰপাছত তোমাৰ এপ্লাই কৰাৰ পাছত তোমাৰ যিটো তোমাৰ এপ্লিকেচন খন ন, এপ্লিকেচন ফৰম খন তোমাৰ চাৰ্কোল অফিচত যাব, এখন ফ্ৰম চাৰ্কোল অফিচত যাব এপ্লাইড কৰা পিছতে আৰু। এখন ফ্ৰৰ্ম যাব তোমাৰ পুলিচ ষ্টেচনত, এখন ফ্ৰৰ্ম যাব তোমাৰ ডি চি অফিচত। উম, তিনিখন ফ্ৰম জেনেৰেট হ'ব। তাৰপিছত যিখন তোমাৰ অফিচ হয় যি খন তোমাৰ চাৰ্কোল অফিচছ হয় এইবাক অট'মেটিকেলি এটা সময়ৰ ভিতৰত পোন্ধৰ পৰা বিশ দিনৰ ভিতৰত তোমাৰ একচেপ্ট হৈ যায়। আৰু যিখন তোমাৰ পুলিচ ষ্টেচনত যায় ন, হেতুত পুলিচ ষ্টেচনত তোমাক পুলিচে ফোন কৰিব তাৰ পৰা, পুলিচে ফোন কৰি কেনে তোমাক মাতিব।
এনে এপ্লিকেশন ফৰ্মখন কি, এপ্লিকেশন ফৰ্মখন কি আমি দিব লাগে?
নাই-নাই আমি যেতিয়া এপ্লাই কৰিম তেতিয়া অনলাইন-অনলাইন-অনলাইনৰ যোগেদি তহঁতৰ তাতে গুচি য়ায। অনলাইন যাই এইবিলাক। আমি একো দিব নালাগে আমি এপ্লাইড এপলাই কৰা তিনটাকাত গুচি যায় বস্তু আৰু। এই তুমি তেতিয়া বুজি পাইছানাই? তাতে ষ্টেটাছ, পেণ্ডিং, এংকুৱাইৰী বা তাতে চাৰ্কোল অফিচত‌ গৈছে তোমাৰ দি চি অফিচ দি চি অফিচটো সৱৎসে বেছি টাইম লাগে হা। এপ্ৰভ হওঁতে, দি চি অফিচত সবৎসে বেছি টাইম লাগে। তাৰপিছত তাৰপিছত পুলিচ ষ্টেচনত পুলিচ ষ্টেচনত তোমাক যিবিলাক অৰিজিনেল ডকুমেণ্ট আছে চব-চব পুলিচ ষ্টেচনত তেতিয়া অৰিজিনেল ডকোমেন্ট খিনি দেখাব লাগিব, কিন্তু মোৰ-মোৰ কি লাক জানানা মোক পুলিচ ষ্টেচনে এনেই প্ৰুভ কৰি দিছিলে। মানে মোক নামাতিলে ৰে।
কি কুৱা এ? ভালেশুন।
অ', মানে মই-মানে মই দুশ টকাত এপ্লাই কৰিলোঁ আৰু একমাহ ভিতৰত মোৰ পি আৰ চি আহি গৈছে। একমাহৰ ভিতৰত মোৰ পুলিচ ষ্টেচন এপ্ৰুৱ হৈ গৈছে বহুত জল্দি, আপডেট আহিছে। চাৰকুল অফিচতো পন্ধৰ দিনৰ ভিততে এপ্ৰভ হৈ গৈছে হা, কিন্তু ডি চি অফিচত মুৰ এপ্ৰুভ হোৱাই নাই হোৱাই নাই হোৱা নাই, আঠাইছ দিনলৈ হোৱা নাই, ঊত্ৰিছ দিনলৈ হোৱাই নাই, ত্ৰিশ দিনলৈ হোৱা নাই, এ ত্ৰিশ দিন একত্ৰিশ দিন যেতিয়া হ'ল ন তেতিয়া এপ্ৰভ হৈ গৈছে। ডি চি অফিচত। আৰু যদি তোমাৰ যদি চিনাই তাতে এপ্ৰুভ হ'বই কিয় নহ'ব আৰু পুলিচ ষ্টেচনত হৈছে ততে হৈছে মানে তোমাৰ ডকুমেট খিনি লিগেলে হয় ন? যদি তোমাৰ দকোমেন্ট খিনি লিগেল পুলিচ ষ্টেচন বা তোমাৰ চাৰ্কোল অফিচতে এপ্ৰোভ নহব তোমাৰ তাতে ৰিজেক্ট হৈ যাব। পুলিচ ষ্টেচন আৰু চাৰ্কোল অফিচত ৰিজেক হোৱা মানে তোমাৰ তাতেও ৰিজেক্ট হৈ যাব আৰু। মানে এটা কথা বুজি পাবা আৰু দুত এটা জেগাত যদি এটা জেগাতু যদি তোমাৰ এপ্ৰুভ হৈ যায় ন, চেকন্ড জেগাটোত তোমাৰ অটমেটিকেলি এপ্ৰুভ হৈ যাব। কাৰণ চেক মানে কাৰণ বস্তু খিনি ঠিকে আছে কাৰণতে টো তোমাৰ ফাৰ্ষ্ট জাগাত এপ্ৰুভ হল ন? সেইটো কাৰণেই আৰু। তাৰপিছত যেতিয়া তোমাৰ আহ চাৰ্কোল অফিছত মানে তাতে ডি চি অফিছত হোৱা নাই, আৰু তোমাৰ কি জানা? তোমাৰ যদি ডি চি অফিছত চিনাকি আছে, বা তুমি যদি নিজে যোৱা ডি চি অফিচত যায় কিনে যদি কোৱা মুৰ এইটো বস্তু মোক জল্দি লাগে বা পিয়ন চিয়ন এটাক ধৰি অকমান এশ টকা দুশ টকা এটা কিনে তোমাক লগে লগ কৰাই দিব পাৰে পৰা। আৰু যদি তোমাৰ চিনাকি টিনাকি নাই বা তোমাৰ যদি যাব মন নাই হৈ যায়, আমাৰ-আমাৰ গুৱাহাটীতটো এশ মানৰ ভিতৰতে হৈ যায়। মানে
আচ্ছা, অনলাইন আহি যায় আৰু তোমাক। এ এনে লাইক অ', অ', লাগে ৰ'বা
গভাৰমেণ্ট, অ', জবৰ কাৰণে এইটো কামত আহে ন, গভৰমেন্ট জবত লাগে।
অ', এটো লাগে ন তোমাৰ আছাম গভাৰ্ণমেণ্টৰ।
আচ্ছা- আচ্ছা, অমিতক তোমাৰ এই চিটখন দিছিলোচোন, সি কৈছে নে নাই, কাগজখন দিছিলো।
ঐ তাৰ পৰা দিগিত দিলিত হৈছে বোলে।
আ দিলিত হৈ হোৱা বুলি কৈছে আৰু।
অ', দিলিত হোৱা বুলি কৈছে।
আচছা-আচ্ছা, অ', কি বুলি কয় উম, কি ক'লো অ', মানে সি বনাইছে নেকি এপ্লাই কৰিছে।
নাই সি গাঁওবুঢ়া লিখা খন লৈ আনিছে, এতিয়া বোলে কিবা বিজ বছৰ পুৰনি ফটোৰ লিষ্ট লাগে বোলে, এই বকি আছে চোন।
মানে মই ক'লো কি তোমক এটা প্ৰুফ দিব লাগিব, যিটো তুমি বিশ বছৰ আছা, মই তোমাক ক'লো ন অকমান আগতে। তুমি ইয়াতে যে আছা, বিছ বছৰৰ কিবা এটা প্ৰুফ দিব লাগিব, মই কি প্ৰুফ দিছিলো জানা। মইতো বিছ বছৰ বা দেই দিয়া মোৰ মোটামুটি বিছ বছৰ বাদ দিয়া, বিছ চল্লিশ বছৰ পুৰণা প্ৰুভ এটা দিছো। নাইন্টিন চিক্সটি ওৱানত লিগেছি, নাইন্টিন চিক্সি ওৱানৰ লিগেছি ডাতা আছে যে, লিগেছি ডাতা। সেইখন দিছো, মানে সেইখন মানে আছ, সেইখন আমাৰ ঘৰত তে ককাৰে আছে, তাতে দিছিলো। অ', তেতিয়া তোমাৰ এই মোৰ একো
উম, উম, এ সি কৈছে কি বি বিছ বছৰ পুৰণা সেইখন বোলে তোমাৰ ডি চি অফিচত পাই নেকি, যিখন ভোটৰ লিষ্ট।
অ', ভোটৰ লিষ্টখন পাবা তুমি, কোৱা বিছ বছৰ পুৰণা অনলাইনে পায় নেকি, অনলাইনতে পায় নেকি, বস্তু
পাই নেকি অনলাইন- অনলাইন পায় নে নাই গম নাপাওঁ।
অকমান ৰিচাৰ্চ কৰিবা ইউটিউবত, ভোটৰ লিষ্টখন।
ফালে পাওঁ বাৰু, উম।
উম, বাট মই এটা কথা কওঁ, তুমি যে তুমি বাট এটা কথা কোৱা, তুমি এতিয়া বৰ্তমান তুমি ইয়াতে ভাড়া আছা ন। অ'। তুমি মোৰ হিচাপৰ পৰা তুমি বিছ বছৰ পুৰণা একো ডকুমেণ্ট তুমি দিব নোৱাৰিবা মোক এনে ক'লে, কাৰণ তুমি দ অকমান দিলে তোমাৰ দেউতাৰ দেউতা মানে ককা বা তোমাৰ দেউতাই দিব লাগিব ন। আৰু তোমাৰ দেউতাৰ ককাৰ য'ত স্কুলিং হৈছিল, য'ত আছিল, তাৰে ডকুমেণ্ট দিব লাগিব। মোৰ- মোৰ জানা, মোৰ জানাতাৰ, মানে- মানে তোমাৰ- তোমাৰ দেউতাই আৰু স্কুলিং ক'ত কৰিছিল, তোমাৰ বাইহাটা চাৰিআলিত কৰিছিল ন।
অ', বাইহাটা চাৰিআলি।
অ', তুমি- তুমি তাৰে বনাব লাগে, তোমাৰ মাটিৰ খাজানা ক'ত তাতেটো আছে।
অ', তাতে।